হেল্ল'
অ' কি কৰিছা? ৰাতিপুৱা ৰাতিপুৱা মনত পৰিল নেকি আজি?
অ' উঠিলোঁ, এনেওতো আমাৰ অকণ উঠা দেৰিয়ে হয়।
অ'
হ'লেও উঠিলোঁ আৰু তেনেকে
উম।
উঠি লৈ পেলাই এতিয়া ফোনটো মাৰচোন বোলোঁ।
অকে
ৰ'দটো একে তেৰ তেৰকে ওলাইছে।
ন'কবা আৰু
মানে কালি যোৱ কালি কি হ'ল বনানে ৰাতি মোৰ মতে আপুনি কোৱা নিচিনাই হ'ল মানে কি হ'ল সোনকালে খোলোঁ। সোনকালে মানে মই অকমান কাম বন কৰিম মেলি এনেকে সোনকালে খোলোঁ। তাৰপিছত বিচনাত পৰা পিছত মোৰ একদম টোপনি নাই।
অ' এইটো মানে হেৰি যে তোমালোকৰ যে নহয় অভ্যাস হৈ গ'ল যে দেৰিকৈ শুৱাতো, সেই এটা কথা
নহয় নহ এইটো বুলি নহ এই গৰমৰ কাৰণে, গৰমৰ কাৰণে।
গৰমৰ কথা ন'কবা কালি বহুত বেছি পাইছোঁ। মই আকৌ আগৰকেইদিনত
কালি মানে, বেছি মানে? মই মানে ধৰ ফৰাই আছোঁ। ইফালে মুখ কৰোঁ নে সিফালে মুখ কৰোঁ। টোপনি নাহে বাপৰে মই ছো আজি সা উ উ মানে সাৰে পাওঁ নেকি?
মই কি ভাবিছোঁ। এনেকে একে লেঠাই দেখোন মানুহ এমাহ মান যদি টোপনি নহয় এনেকে গৰমত চটি ফটি কৰি থাকিলে দেখোন মানুহৰ বেমাৰ হৈ যাবগৈ গ'ম পাইছেনে বেমাৰ হৈ যাব। এতিয়া নিজৰ ক্ষেত্ৰতে পাইছোঁ নহয়। সুব দুৰ্বল দুৰ্বল লাগি থকা হৈছে।
আজি একদম তৰ তৰকে ওলাইছে ৰ'দটো।
অ' একেই নহ'লে চবতে ইয়াতো দিছে। একদম মানে কেনেকুৱা দিছে আৰু এই চাতি।
একদম পুৰা কাড়া ৰ'দ দেই।
ৱাহ আজি মোৰ ভয়ে লাগি আছে। এই পাকঘৰটোত যে আমাৰ মানে অলপ তাপটো বেছি হয়। পাকঘৰত বোলোঁ, কেনেকে কি কৰিম এতিয়া পিছে বনাই কৰি মোৰ হৈ গ'ল হৈ কৈ ইহঁতক। ভাগে ভাগে যোৱা যোৱালোকে আকৌ যাব সেয়া। মানে এ প্ৰথমৰ ৰাতিপুৱা চাওঁ নিতো আৰু
হলেওটো ভাত খিনি হলেই বনাই।
অ' ভাত খিনি হ'ল ভাত খিনি
অ হ'ল যেতিয়া আপোনাৰ চিন্তা নাই পাকঘৰলৈ সোমাবলেতো কথা নাই।
পিঠাগুৰি চাউল কেতেমন তিয়াই থৈছোঁ। সেইটোহে এতিয়া কি হয় গৈ নেজানো আৰু এইডাল ৰ'দত।
অ' আপোনালোকৰ খিৰিকীখন পাকঘ খিৰিকী খন খুলিব পৰা হ'লনে।
অ' হ'ল হ'ল হ'ল।
এইটোৱে সুবিধা হ'লও আপোনালোকৰ পাকঘৰতো অকণ গৰম আছে।
অকমানে নহয় অ' বহুত গৰম
আমাৰ এতিয়া বাকী ঘৰটো ঠাণ্ডা যেতিয়া, আমাৰ পাকঘৰটো ঠাণ্ডা। কিন্তু সেই বনাই থকাৰ কাৰণে পাকঘৰটো।
তাকে তুমি হযয় দিয়া তোমালোকৰ ঘৰতো ঠাণ্ডা ন'
উম মানে বহুত ভাল ঠাণ্ডা।
উম- উম
একদম মানে ভাল লাগি যায় গে আমাৰ ঘৰ। ঘৰৰ ইটো ছাইডটোতো আৰু ঠাণ্ডা।
এ কিবা হেৰি আছে দক্ষিণ চেচুক উত্তৰ চেচুক তেনেকুৱা আছে তাৰমানে ঘৰ বিলাক।
মানে ইয়াত কথাটো কি হ'ল গ'ল আমাৰ ঘৰটো আমাৰ ঘৰ ইটো চাইড। যে মই বেছি ঠাণ্ডা বুলি কৈছো তাৰ মানে ৱাল আছে ৱালৰ কিমান মানে। বিল্ডিং আছে। গতিকে তাৰ পৰা গোটেই ছাঁটো সেইটো চাইডে পৰি থাকে। আৰু এইটো চাইডৰ পৰাও এইখন ৱাল থাকে। গতিকে, সেইটো চাইড বেছি ঠাণ্ডা হৈ যায়। আকৌ, আমা-আমি ফালে মানে কি হয় ঘৰতোয়ে থিক ঠাণ্ডা মানে পুৰা, কিন্তু ইটো-ইটো চাইড মানে বেছি ঠাণ্ডা। আৰু এইফালে একদম গছৰ চাহ খিনিও ধুনীয়াক কে পৰি থাকে।
হক দিয়া, সেইটো কাৰণে অ'।
আমাৰ মানে খি-খিৰকি পাত, খিৰকি পাতা এটাটো হেৰি ন ঠাণ্ডা দিনত মান মানে, এতিয়া মই আপোনাক মই কৈছিলোঁ নে আমাৰ পানীৰ যোনটো জেগা আছে, পানীৰ জেগাটোত মানে পানী আমাৰ ঠাণ্ডা হৈ থাকে বুলি কৈছিলো যে। অ' সেই কথাটোয়ে, এতিয়া আমাৰ পানী খিনি যিহেতু ঠাণ্ডা হৈ থাকে। সেই ঠাণ্ডা দিনত কিন্তু অত্যন্তই ঠাণ্ডা হয়। তেতিয়া গাত ঢালি বেছি ভাল লাগে, একদম সিৰ-সিৰাই। যায়গে।
সেইটোয়ে, সেইটো সমস্যা থাকিবই আৰু। গৰমত ভাল যেতিয়া ঠাণ্ডাত উম, বেছি ঠাণ্ডা হবই বাৰু।
অ'। কিন্তু, এই হেৰি এইবিলাক ৰুম বিলাকত মানে কি হৈ যায়? যেতিয়াাই ঠাণ্ডা দিন পৰে মানে ভিতৰতো চুৱেটাৰ পিন্ধিবলগীয়া নহয় মানে। দৰ্জা জমাই হুক এই ইয়াত
মানে বাহিৰ অ' নহয় অ' মানে বাহিৰৰ বতাহটো সোমাব নোৱাৰে যে।
সোমাব নোৱাৰে যে, সেইটো কাৰণে মানে উ যি পিন্ধি থাকিলো ইমান ক'বলগীয়া নাই মানে
উম
হলোতো অকণমান ঠাণ্ডা পৰিবই বাৰু সেইটো আৰু
আৰু আৰু আমিনো মানুহে ইমান সুবিধা বিচাৰিলে ক'ত হ'ব কেনেকে হ'ব কোৱাচোন প্ৰকৃতিৰ ওচৰত, হয় নে নহয় বাৰু সে আমিতো ইয়াত বহুত আমাৰ অসমতো নাতি শ তৃষ্ণ অঞ্চল ন মানে শীত হওক। বা উষ্ণতা হওক মানে সমান লেভেলত।
মোৰ সে মৌচিগ্ৰামত থাকিবলৈহে মন গৈছেগে।
অ এইকেইটা দিনত চেৰাপুঞ্জী যাব লাগে কিন্তু হয়। সেই এয়াই, দুদিনৰ কাৰণে এসপ্তাহৰ কাৰণে গলে পৰি থাকে মৌচিগ্ৰাৰমত অনবত
তাত বোলে কাপোৰ কাপোৰ কাপোৰ শুকাবলৈ বোলে এসপ্তাহ মান লাগে।
উম, পাহাৰীয়া জেগাবলাক কটো সেইটো চবতে ন।
সেইটোতো মানুহখিনি সমস্যা বুলি ভাবচোন আপুনি।
সমস্যাই আকৌ মানুহে তাত বেছি মানে গা পা ধোৱা নকৰে নেকি এতিয়া হে দাৰ্জিলিং
হেল্ল, হেল্ল হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্ল'। হেল্ল'।